হেল্ল'
হেল্ল' অ শুনা হৈছে নে
অ হৈছে হৈছে শুভ আবেলি
অ
এই কোনটো নম্বৰত এতিয়া যোগাযোগ কৰা হৈছে মোৰ ন সাত শূন্য ন নম্বৰটো নে, নে ইটো নম্বৰ।
এ ন সাত শূন্য যে আছিলে
হয়, হয়, হয়।
অ তাকে হেঁপাই কোনোবা সময়ত মন যায় মোবাইল চোবাইল চব ভাঙি পেলাম বুলি ভাবো কেতিয়াবা। কিন্তু এতিয়া কি হ'ব ভাঙিলেটো নহ'ব নহয় হয়।
নহয়, নহয় সুবিধা পালে মানে ভাঙিয়ে দিব লাগে।
হয় আকৌ লোকচানটো নিজৰে যে
সেইটো হয় অৱশ্যে ধেৰ কথা ভাবিব লগা হয়। এতিয়া মানে খং কৰিবলৈ হ'লেও আপোনাৰ মানে এইটো ভাবি ল'ব লাগিব এইটো কৈ লাভ হ'ব নে লো
হয় লাভ লোকচানৰ কথা ঢেৰ আহি যায় এতিয়া।
মে বয়সেই এনেকোৱা আৰু।
তাকে
বাকী কওকচোন গৰম কেনেকোৱা?
এ গৰমতো ভালেই বাৰু মানুহ মৰাপা বাচি আছে বাও।
নাই জেগাই জেগাই গৈছে যদিও আমি নাজানো আৰু গৈছে যেনহে লাগিছে।
যাব লাগে, যাব লাগে, এই মানে জন সংখ্যা বেছি হৈছে যে যদি তামান কমে। মায় লাভ হ'ব।
অ আমাৰ যথেষ্ট লাভ হব আৰু ভগৱানেও কিজানি সেইটোকে বিচাৰিছে নেকি?
হয়।
যিহে গৰম।
অ এটা কথা এ মানে কি হৈছে ভগ ৱা গম পাইছে যে মানুহ বিলাকে জনসংখ্যা নিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই সেইকাৰণে ভাবিলে। কি মই নিজে কৰিব লাগিব উপায় নাই আৰু ইহঁতৰ বা নহ'ব আৰু।
যেনেকে শিৱৰে মানে বৰ দি দিয়াৰ পিছত সেই দায়িত্বখিনিৰ পিছত ভগৱান নাৰায়ণে লৈ লয় মানে মানে আৰু বৰটোতো এইজনে দিবই মই মানে গৈ পেলাই এইখিনি আপোনাৰ। ঠিক কৰিব লাগিব বুলি।
একদম শুদ্ধ কথা।
তেনেকুৱা এটা মানে এতিয়া হৈছে সেইপা ইমান বাঢ়িছে সেইপাই নিজে একো। কৰিব পৰা নাই ময় কিবা এটা দায়িত্ব লওঁ বুলি।
হয়
ভালেই কৈছো যি কৰিছে আৰু আমিনো কোন কবলে।
হয় আমিনো কোন ক্ষুদ্ৰ পানী ব্ৰইলাৰ কণিহে। হয় মই মনত এটা কথা আহে এই কণী বুলি ক'লে এটা মোৰ কথা আহিলে মনলৈ।
হয়
এ মানুহে কৈ থাকে দেই এই প্ৰথমতে মুৰ্গীটো আহিছিলে নে প্ৰথমে কণীটো আহিছিলে।
এ সেইটো কথা মানে এতিয়া মোৰ উ ভাবিবলে অকমান হেৰি হয় দিগদাৰ হয়।
হয়
সেইটো বহুত লোকে মানে বহুত কথা কৈ দি কৈ দিয়ে এতিয়া মই ভাবো সিহঁত। এটাও অহা নাছিল নেকি?
তাকেইটো মই সেতু ভাবি থাকো সদায়।
মোৰ মতে মানে এই মানুহহে আপোনাৰ মানে একে লগতে দুই এতিয়া লগতে বনাইছিলে নেকি কিবা ৰাসায়নিক দ্ৰব্য মিহলাই এটা বাওঁহাতে সেই। কণী বনাই দিলে কোঁহাতে মুৰ্গীটো বনাই দিলে।
হয়, হয়, হয়।
এতিয়া মানে আমাৰ মানুহে তে লৈ কাজিয়া কৰি থাকে। মোৰ কিন্তু সেইটোহে সন্দেহ হয়।
এতিয়া মই ভাবিছো কি আমিতো ক্ষুদ্ৰ মস্তিষ্ক ভাগিব ভাবিবই নোৱাৰো এই বিলাক গতিকে সেইবিলাক ভবাতকে আমি খোৱাহে গুৰুত্ব দিয়াটো ভাল হব নেকি
একদম উত্তম কথা ভাবিছে এই ভাবি পাৰি বেছি চিন্তা চৰ্চা কৰি মানে আপুনি থাকিব নোৱাৰি আপুনি হতাশাতহে ভুগিব লাগিব গতিকে খোৱা বোৱাটোকে কৰি থাকক আৰামত খাওক বক সোনকালে মানে শুৱক আপুনি চাওক এতিয়া আপোনাৰ যোন শহাপহু আছে সি ইমান কষ্ট কৰে আপোনাৰ গোটেই জীৱন কাল দৌৰি মাত দৌৰি বাখৰি মানে যথেষ্ট পৰিশ্ৰম কৰে আপোনাৰ চিন্তা চৰ্চা মানে আপোনাৰ মস্তিষ্কৰ চৰম এটা কৰে আৰু তাৰ পিছতো সি জীয়াই থাকে মাত্ৰ বিশ বছৰ তাৰ পৰিৱৰ্তে আপুনি কাছটোৰ কথা চাওক আপোনাৰ একদম আৰামত খাব বিন্দাজ আপোনাৰ হয় সি দহ ঘন্টাত কিজানি আধা কিলোমিটাৰ দূৰো অতিক্ৰম কৰিব নোৱাৰিব একদম লাহে লাহে আৰামদায়ক ভাৱে যাব যেন তাৰ বাবে গোটেই অনন্ত সময় পৰি আছে সি গৈ পোৱালে তাৰপিছত আপোনাৰ তেনেকে তেনেকে থাকি থাকি থাকি থাকি সি এশ বছৰ জীয়াই থাকিব
এশ বছৰো কমেই হৈছে ই কমকেও চাৰিশ পাঁচশ বছৰ জিয়াই থাকে
হয় হয়
হয়
নে এইটোৰ পৰাই এটা কথাই শিকিব পাৰো মানে
হয়
কমকৈ কষ্ট কৰক সৰহকৈ খাওক
হয় আও বেছি দিন জীয়াই থাকক হয় অতি উত্তম কথা হৈছে দেই এইটো গতিকে আমিও মানুহ বিলাকে অলপ এলেহুৱা হোৱাটো ভাল হ'ব
ভাল হ'ব যথেষ্ট এটা সম সমাজবাদী চিন্তা ধাৰা হ'ব এইটো
আমি সকলো কাম বাদ দিপেলাই এতিয়া অকল খাব লাগিব শুব লাগিব আৰু পাৰিলে আমি লোকলগত কাজিয়া অকণমান কৰি পেলাই নিজক আনন্দিত কৰিব লাগিব
হয় মনোৰঞ্জনৰ বাবে কাৰণে কাৰোবাক গৈ আপুনি কথা বতৰা নাই ৰাস্তা দি কোনোবা মানুহ যদি আহি থাকে। ধৰি লৈ তাক দুটা কানতলীয়া বা বুন্দাচৰ লগাই দিব। তাৰপিছত আপোনাৰ এখন মনোৰঞ্জন হৈ যাব।
হয় হয় হয়।
কিন্তু খোৱা খোৱাখিনি কথা নাই খেতি কৰিব ধুনীয়াকৈ খাব। পশুপালন কৰিব তাৰে এটা বধ কৰিব এইবোৰ ব্যৱ চাই ল'ব লাগে আৰু
হয় যিহেতু বেলেগ একো কাম কৰি লাভ নহয় গতিকে এনেকুৱা কিছুমান হয় হয় গতিকে এনেকুৱা কিছুমান কাম কৰিলে আমাৰ অলপ ভাল হ'ব বুলি ভাবিছোঁ।
অতি উত্তম ভাবিছে ইয়াতকৈ মানে উত্তম আৰু একো হ'ব নোৱাৰে।
হয় হয়।
এতিয়া উ ভগৱানে মানে ক'লে মই এতিয়া ভগৱানক আপোনাৰ বিৰতি তাক বা ভগৱানৰ কথাৰ উলংঘন কৰিবলৈ যোৱা নাই। তুমি কষ্ট কৰি যোৱা ফলৰ আশা নকৰিবা এতিয়া মানে মই ফলৰ আশাটো আপোনাৰ কৰোঁ বুলি নকৰোঁ কিন্তু মনলৈ মানে নিজে নিজে আহিব। মই এতিয়া এটা কাম কৰি আছো ধৰক কথোপকথন কৰি আছো। কিছু অৰ্থৰ লোভত এতিয়া মানে মোৰ মনলৈ আপোনাৰ স্বয়ং কিয়ভাৱে মানে সেই অৰ্থৰ লোভটো আহি গৈছে ফলৰ লোভটো আপোনাৰ এই টো এই কৰ্মটো বাতিল হ'বনে নে ইয়াৰ পৰা কিবা এটা মই লাভান্বিত হম বুলি গতিকে মানে এইটো মানুহৰ জন্মগত মই ভাবোঁ। জন্মগত ভাৱে লাগি অহা বস্তু নেকি লোভ মোহটো আপুনি কি ক'ব এই সন্দৰ্ভত
এ কবলে কিটো আছে আমি বেছি ভাবি থাকিলে অলপ বেয়াই হব নেকি? কাৰণ বেছি ভি ভাবিলে মস্তিষ্ত কষ্ট দিয়া হব আৰু সেইখিনি কষ্ট কষ্ট খিনি আমি ইমান দিবলৈ নিবিচাৰো যিহেতু গতিকে আমি সকলো কথা বাদ দি পেলাই আমি ভাবিছো কি ভালকে বিচনাত তে ফেন চেন লগাই এঘুমটি ভালকে শুই শুই উঠিয় শুই উঠিয়ে আপোনাৰ ধুনীয়াক। লাল চাহ একাপ বিস্কুট এটা সতে খায়।
অ শুৱাৰ আগতো পাৰিলে পেট পূজা কৰি ল'ব আৰামটো হয় হয়।
হয় তেনেকে থ
শুৱাৰ আগতে মানে পেট পূজাটো কৰি ল'ব।
হয় হয় হয় নহ'লে ভোকত থাকিলে অকমান টোপনি যোৱাত অসুবিধা হয়।
আপোনাৰ এককাহী এতিয়া খাই দিয়ক ৰাতি প্ৰায় নটা দহটালৈকে শুই দিয়ক শুই উঠি আকৌ আপোনাৰ লাল চাহ একাপ খালেও খাব নাখালেও নাই আকৌ ভাত একাহী মাৰি আকৌ শুই দিয়ক। ফেন চেন লগাই আপোনাৰ ৰাতিপুৱা শুই উঠি আপোনাৰ গাত ঘঁহিলেও আপুনি ঘঁহিব পাৰে নঘঁহিলেও ইমান কথা নাই। উঠিয়েই চাহ খাওক আপোনাৰ গাখীৰচাহ তাৰপিছত কল চল ঘৰত যি আছে আপেল কমলা আম কঠাল সেয়া খাই দিয়ক তাৰ পিছতে আপোনাৰ ভাত একাহী খাই দিব আকৌ শুই দিব এনেদৰে আপোনাৰ জীৱনটো অতিবাহিত কৰিবলৈ চেষ্টা কৰক আৰু উপায় নাই বেলেগ।
অ এতিয়া সকলো কথা দিয় আমি কাছৰ জীৱনৰ পৰা অপ অনুপ্ৰাণিত হলে অলপ বেছি লাভ হ'ব আমাৰ
একদম শুদ্ধ।
হয়।
এতিয়া আপোনাৰ সি তাই একো মানে চিন্তাই নাই পৃথিৱীৰ একো চিন্তা চৰ্চ সি মগ্ন নহয় একদম আপোনাৰ আৰামদায়ক ভাৱে সি ফুৰ্তি কৰিব। এঘন্টা আপোনাৰ সি এবেগেত মান যাব তাৰপিছত গৈ গৈ থাকিব বাৰু সি ৰৈ নিদিয়ে গৈ গৈ গৈ তেনেকৈ থাকিব মানে আপোনাৰ দুশ তিনিশ চাৰিশ বছৰলৈকে সি জীয়াই থাকিব তাই আপুনি পৰিৱৰ্তে আপুনি শহাপহুটো চাওক শহাপহুটোৰ কথা আপুনি ধ জপিয়াই জপিয়াই ক'ব নোৱাৰা। মানে আত্মহাৰা হৈ আগোলা পাগোলা হৈ জপিয়াই ফুৰিব জীয়াই থাকিব মাত্ৰ বিশ বছৰ গতিকে আমি কাৰ পৰা অ
হয় হয় আমি কা আমি শহা শহাটো দৰে জপিয়াই ফুৰি লাভ নাই গতিকে বেছি কষ্ট কৰিলে লাভ নাই। আমি কাছ নিচিনাকে জী আমাৰ জীৱনটো কতোৱাটোৱে বেছি ভাল হ'ব। গতিকে কাছতে যিদৰে ভাল পায় মানে শুই থাকি ভাল পায় বহি থাকি ভাল পায় একো কাম নকৰাকে। থাকি ভাল পায়।
যদি পানী ইয়াতে থাকিম বুলি কব তাক যদি আপুনি ম মাটিৰ ওপৰত থাকিবলৈ দিয়ে কি ক হব মোৰ একো আপত্তি নাই মাটিৰ ওপৰত থাকিব। তাক যদি আপুনি বালিৰ ওপৰত নি পেলাই দিয়ে সি তাতে কণী পাৰিব মানে একো তাৰ। নিজৰ আপত্তিয়ে নাই সি ফালৰ পৰা সন্তুষ্ট মানে সি আপোনাৰ চাৰিশ বছৰ জীয়াই থাকিব।
হয় হয় কোনো অসুবিধা নোহোৱাকে সি জীয়াই থাকিব পাৰে নহয় জানো।
হয় হয়।
মানে তাৰ কোনো মানে জীৱনটোৰ প্ৰতি কোনো তাৰ মায়ামোহ নাই। আৰু কি আজিকালি মানুহৰ কি ধন সম্পত্তি আহৰণ কৰা যিটো প্ৰৱণতা বাঢ়িছে। তাৰ প্ৰতি তাৰ কোনো ভক্ষেপ নাই। গতিকে, নিজৰ জীৱনটো আমি বেছি ধন সম্পত্তি আহৰণ কৰাতকৈ আমি কাছৰ দৰে যদি আমি জীৱন কটাব বিচাৰো। তেতিয়াহ'লে আমাৰ বেছি সুবিধাজন হ'ব বুলি আমি ভাবছোঁ।
হয়, কাৰণ কাৰণ আপুনি চক ইমান কষ্ট কৰিব। কি কৰিব শেষততটো আপুনি যাবই লাগিব। গতিকে জীয়াই থাকোতে ঠিককে খাওক। শুৱক আৰু বেলেগ কাম একো নকৰিব, সেই দুটাকে কৰি কৰি আপুনি যাওকগৈ আও। আপুনি বুলি ক'বলৈ যোৱা নাই মানে মই চব মানুহৰ কথা ক'বলৈ বিচাৰিছো।
হয়, হয়।
আৰু উপায়ো নাই নহয়।
হয়। এটা কথা এষাৰ কথা আছে নহয় আমাৰ পুৰুষৰ ক্ষেত্ৰত মদে মঙহে ভক্ষণ সেই পুৰুষৰ লক্ষণ।
হয়, হয়, হয়।
গতিকে সেই কথাষাৰ যদি আমি শগত কৰো তেতিয়া হয়। আমি আহ জীৱনটোত অলপ বেছি সুখ শান্তি পাম বুলি ভাবিছো।
হয়, আপুনি এইষাৰ কথা কথা লৈ এবাৰ মানে বেছি মস্তিষ্কত জোৰ নিদিব। অকণমান এনেই অনুমানটো কৰক। কম আপোনাৰ এটা ট্ৰেজেড বা কম এজন বিধগ্ধ পণ্ডিতে এই কথাষাৰ কব লাগিব নে বা তেখেত কেনেদৰে ৰাগিয়াল থকা অৱস্থাত এই কথাষাৰ কৈছে মোৰ মানে এতিয়া ভাবিয়েই মানে, মই তেখেতৰ প্ৰতি মানে আকৰ্ষিত হৈ
হয়, আপ্লুত হৈছে নহয় জানো?
হয়, হয় আপ্লুত হৈছো।
হয়, হয়। কিছুমান মহল লোকৰ কিছুমান বাণীয়ে আমাক মানে বিশেষকৈ মানে আপোনাৰ প্ৰভান্বিত কৰে। বিশেষকৈ আমাৰ এইষাৰে বাক্য বেছি প্ৰভাৱিত কৰিছে। কিয়নো এই কথাষাৰ কোৱা ব্য ক্তিজন এনেকোৱা এজন ব্যক্তি হ'ব লাগিব, যিজন ব্যক্তিয়ে কোনো জীৱনৰ সকলো- মায়ামোহ ত্যাগ কৰি পেলাই এনেকোৱা এটা কামত মনোনিৱেশ কৰোতে তেখেতৰে এনেকোৱা এটা অৱস্থা হৈছে গতিকে তেখেত তৰ সেই কষ্ট খিনি ত্যাগ খিনি আমি আমি মানে স্বীকাৰ কৰিব লাগিব। নহয় জানো? গতিকে আমি তেখেতৰ সেই কথাখিনি আখৰে আখৰে পালন কৰিবলে যাওতে আমাৰ নিশ্চয় কোনোবা খিনি নহয় কোনোবা খিনি ভুল ভ্ৰান্তি হ'ব পাৰে গতিকে আমি গতিকে আমি সকলো কথা বাদ দিয়ে একদম ঈশ্বক চিন্তি নম নম নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৈ ক মায়োক নিজজান আপোনাৰ মহিমা আপুনি বিকত কৰি জীৱক কৰা পৰিত্ৰান। নহয় জানো। অ, এই কথাষা আমি মনত ৰাখিবই লাগিব।
লাগি ৰাখিবই লাগিব হয়। তেতিয়া আমি সেই ব্যক্তিজনৰ কথালৈ যদি চাও সেইজনে আপোনাৰ চাগে সেই সময়তে আপোনাৰ সেই সময়ত যদি আপুনি তেখেতক লগ পালে হয়, তেখেতে আপোনাৰ হিন্দী ব্যাকৰণৰ পৰা ধৰি লৈ ইংৰাজী আপোনাৰ গ্ৰামাৰৰ পৰা ধৰি লৈ সেই পুৰাণ আখ্যান বেদ উপনিষদ চব আপোনাক পঢ়ুৱাই দিলেহেতেন। এতিয়া আপুনি চাবলৈ যায় নামঘোষাৰ আপোনাৰ প্ৰথম শাৰীতে আপোনাৰ গুৰু বন্দনা আছে। হয়, গতিকে এইখিনি কথা পৰা মানে আমি কি বুজিলো আমি ৰঘুনাথ চৌধুৰীদেৱে কোৱা সেই কবিতাৰ সাৰাংশটোৱেই আমি বুজি পাওঁ।
হয়, হয়।
বিয়া এখন দিবলৈকে ৰভা এখন অ বা ৰভা খন দিবলৈকে আমলখি গছজোপা কটাৰ প্ৰয়োজনীয় আৰু নাছে
হয় হয়
হয়
উম
সেয়াই আৰু
হয় এটা কথা ভাবিছিলো আজি মই যিহেতু বতৰটো ৰদ' দিছে আৰু পানী শুকাইছে আমাৰ ওচৰে পাজৰে বহুতো আপোনাৰ মানে খাল আৰু পুখুৰী আছে মানে লগতে পুখুৰী পথাৰতো পানী হৈ আছে তাত যদি মই অলপ সময় আগতে যদি আপোনাৰ অ চালনী বা কিবা এখন লৈ নহওয় বা হাতে হ'লেও অকনমান চালোহেঁতেন তেতিয়াহ'লে হয়তো দুই চাৰিটা মাছ পুতি পালোহেঁতেন
হয়